হেল্ল'? অহ, অহ পাইছো। কি কৰি আছা?
এখনে এনেই বহি আছিলো। তুমি?
ছত খবৰ চবৰ?
চবৰ ভা। এতিয়া মানে এইটোৱে আৰু প্ৰেক্টিচ চলি আছে।
এনেকে
উম।
ঠিকে আছে।
কলাবাটো আমাৰ সিদিনা শিকাল কিবা চিলাই কৰাটো কেনেকে?
অহ, কেনেকে কৰে পিছত?
কিবা প্ৰথমতে কি বনাব লাগে চেন বনাব লাগে তাৰ পিছত কিবা কয় চিংগল-চিংগল ক্ৰচ এটা শিকাইছে কেনেকে দুটাত তাকে কিবা ভৰাই দিব লাগে তাতে তাৰপিছত আৰু, চিংগলটা অলপ বুজি পাইছো কিন্তু কিবা আৰু এটা কয় হাফ ডাবল হাফ ডাবল ক্ৰচ এটা বুজি পোৱা নাই ইমান হাফ ডাবল শিকাইছে ডাবুল ক্ৰচ কৰিছে শিকাইছে হোমৱৰ্ক দিছে লৈ যাব কৰি। কিন্তু কৰা নাই এতিয়ালৈকে। চিংগেল কোৰ্চ এটা কৰিম। আৰু বাকীটো ইমান মনতে নাই।
তথাপি শিকসা কিবা এটা।
মোৰ ছোৱালীগিলাক ফটাফট পায়, পায় আৰু চকু বিষ উঠি যায় গৈ।
অ তাহ মানে অভ্যাস আছে যে।
হয়-হয়-হয় মানে আমাৰ পাহৰি জাং, কুণ্টত কি আছিল? কোনতা আৰু কি কৰিব লাগে মানে দিগদাৰ হৈ যায়। উল্টা-পুল্টা লাগি যায়। অলপ কিছত ভাল হয় মাজে-মাজে গেপ খাই যায় আমাৰ।
হবই এতিয়া।
এনেই অলপ শিক কি থৈ দিম। ইয়াতো নকৰো ৰ এতিয়া। মানে কৰবাতো নৰো এতিয়া ন থা থাকব আমাৰ মানে
অ ঠিকে আছে কিবা এটা শিকি থলেও বেয়া নহয় না? শিকাত আৰু কি পইচা নালাগে না? অহ সেইটোৱে কিবা ইনটেষ্টিং ভাল লগা নাই কিবা এটা ব না। সেনেকে আৰু।
সেইটোৱে মানে স্কিলটো শিকি-শিকি থলে উ হা? অহ দুইদিন হ'ল আৰু এতিয়া শনিবাৰ ৰবিবাৰে হ'ব।
মই যে থাকবা নোৱাৰলো।
মানে হাতৰ কাম না কিবা এটা শিকি চলিকে
নিশ্চয়, নিশ্চয়। একদিন না একদিন লাগেই, কোনো কামেই পৃথিৱীত চা কোনো যিকোনো কাম কোনো কামেই বেকাৰ নহয়, কোনবা না কোনোবা জাগাত কামত লাগেই ।
হয় লাগি লাগি যায় এখন কাৰ কি হয় এখন কোনো ঠিক
উইটাই উম উম সটোৱে ঠিকেই আছে, কেতিয়া ভাল অ। ইতেই ভালে লাগছে ইমান ধুনীয়াকে শিকাই আছে মেমে।
সেইটোৱে।
বহুত মানুহ হৈছিল তো বোলে না?
অ বহুত মানুহ আহিছিল ।ছোৱালী বেছি আহিছিল, ল'ৰা আমি চাৰি পাঁচজন আছিলো।
অ ছোৱালীৰ কাম নাই।
উম।
কিবা বস্তুও দিছে বোলে আৰু।
অ অ। বস্তু দিছে ন, এইবিলাক উওলে দিছে ক কি বস্তু বিলে দিছে।
অহ অহ।
হেৰীটো দিছে আমাক। ফ্ৰী তে পালো বস্তুবিলাক। ভালে লাগছে শিকি কেনে। উম পিচে কিছুমানে শিকি বোলে বোলে বেচাব লাগে লে বেচাই দিওঁ বোলে
অ সি চেল কৰি দিব কৈছে তো।
আৰু বস্তু গিলা দিব। আৰু যিখিনি কাম কৰা যিখিনি সময়খিনি তাৰ কিবা এটা দিব, পইচা দিব কিবা এটা।
অ, অ। ঠিকেই আছে। তাৰ মানুহ লাগে বস্তু বহুত আছে না।
উম, উম। চা তোৰ বহুতৰে ভাল হ'ল ন। পইচাটোটো অলপ পোৱা যাব না। উম, উম।
সেইকাৰণে
সেইটোৱে।
সেই কামটোৰ ভেলু আছে বহুত । মানে উ উ ডিমাণ্ডো আছে বহুত। বহুত মানুহে কিনে বস্তুবিলাক। মানে
যদি ভালকে প্ৰফেচনেলি দিব পাৰা না বহুত কিবা আছে।
আৰু ডেক'ৰেশ্যন চেকেৰেচন আজিকালি ইদিনাখে লৈ আছে ডেক'ৰেশ্যনৰতো।
অ দেকৰেচনত আৰু এখন কাপোৰৰ নাপত বেয়া হৈ নাযায়, ভাঙি নাযায়।
হেটোয়ে আৰু।
গম পাও হয় ন নাই। আৰু অ' মই এতিয়া এটা মানে যিবোৰে মানে আমাৰ ক্লাবত যিবোৰ কিতাপ দেখা পাইছা
হয় হয়।
কিতাপ যে আছে আমাৰ ক্লাবত।
উম।
লাইব্ৰেৰীটোৰ।
হয়।
সিমান কিতাপ মানে এটা নেটৱৰ্ক আছে থ্ৰী লাইব্ৰেৰী নেটৱৰ্ক এফ এল এন বুলি কয়। প্ৰাইভেট এ চৰকাৰী নহয়। তাৰ পৰা এইটো পাতিছিল। আমাক যিহেতু কিতাপ দিছেই আৰ' যাত তে ভাল কৰবা পাৰো। লাইব্ৰেৰীতো। গ্ৰ' কৰিব পাৰোঁ এইটোৰ ওপৰত উম বহুত কিছু হৈছে তাত। তে আমাৰ এক্টিভেটি হৈছে এনেকুৱা। লাইব্ৰেৰীৰ ওপৰত কেনেকে চলাই - চলাব লাগে এটা লাইবেৰী? অ'। তাৰপিছত কিতাপবোৰ কেনেধৰণ আনিলে মানুহ এট্ৰেক্ট হব লাইব্ৰেৰীৰ প্ৰতি লাইব্ৰেৰী কিমান টাইম পঢ়ব্ মানুহ। কোনবোৰ কি বেছি প্ৰয়োজন লাইব্ৰেৰীত। এনেকে সজাই থব লাগে আৰু কমিনিটিৰ ওপৰত লাইব্ৰেৰী কিমান গুৰুত্বপূৰ্ণ এটা কমিউনিটিতে। আমাৰ যে আমি আপ তোমাৰ প্ৰব্লেম তো কলো যে আমাৰ তো এচামিছ কি কিতাপ নাই যিবোৰ কিতাপ দিছে অসমীয়া কিতাপ, নতুনকৈ আৰম্ভ কৰছো আমি।
হয়।
সেই এছামিছ কিতাপ দিব বুলি কৈছে মই ৰিকুৱেষ্ট কৰছো মেইল কৰিব দিছে। কি কি কিতাপ লাগে আমাক ৰি বন এটা লিষ্ট পালে অলপ মান বনাবি তো, আইডিয়া শনিবাৰে মিটিং আছে। আমাৰ আমাৰ গাঁওতো মানে নিজৰ - নিজৰতো থাকপই নিজৰ মানে আমাৰ গাঁওখনত কি কি কিতাপৰ দৰকাৰ। কি-কি কিতাপ আনিল মানে এ হুৱ মানুহ । ক্লাবৰ প্ৰতি বা সৰু ল'ৰা ছোৱালী কেনেকে ক্লাবত আহি পঢ়বো চাব । ইণ্টাৰেষ্টিং কিতাপ, অসমীয়াৰ ভিতৰত ইংৰাজী, হিন্দীতো বুজি নাপায় চবেই ।
হয়-হয় অসমীয়াৰে মানে কিছুমান ধৰা কিছুমান বস্তু শিকিব পৰাকৈ যেন অসমীয়াৰ কিছুমান বস্তু থাকে না? যেনে ধৰ কিবা বেমাৰ আজাৰৰ বিষয়ে হওক। কিবা ঠিক তেনেকৈ ৰাখিব লগে। কি-কি ব্যয়াম এক্াৰাইজ কৰিব লাগে ে
অৰ্গেনিকৰ কিবা আছে খেতি বাতিৰ সেনো কিতাপ ।
উম-উম। সেই কিতাপ বিিলাক যিগিলাক অহ যিগিলাক মূল-মূল জ্ঞান গিল পাব না আৰু কিছুমানে খেলি ভাল পায়। ত' কেনেকে কি এক্সাৰচাইজ কৰিব লাগে কিতাপোৰো থাকে অসমীয়াৰে লিখাথাকে ন? কোনটো কেনেকে এক্চাৰচাইজ কৰিব লাগে বা কি খাব লাগে? এনেক ম লে ব বডী প্টৰ বিষয়ে অলপ থাকিব । কিবা-কিবি, আৰু কিবা কিবি থাকিব। য়োগ থ কিতাপ থাকিব অলপ সেনেকুৱা থাকিব আৰু কেতিয়াবা কাহানী আকাৰে কিছুমান নৈতিক শিক্ষা দিয়াৰো কিতাপ থাকিব। মানে চব কেটাগৰী অলপ বেলেগ-বেলেগ কাল থিব লাগেেইটামান কিতাপ । সেনেকুৱায়ে ভাবিছো ।
উম মানে এ মানে লিখি আম, অহ, মানে নিজ বনোৱা মানে গ্ৰুপত মেজ দিয়া নাই এদিন শনিবাৰে মানে আমাৰ মিটিং আছে তেতি এ ক্লাবত। হব দেহ কচট চলি থাক ক্ৰচট আমাৰ কিছু ভেলু নাই ন তাতে। ফল বিলাকে আৰু মে'মে আমাৰ মিটিঙ এক নাই তাৰপিছত আমি মানে চামাৰ ভেকেচন এটা এক্টিভিটি কৰিম। গাঁৱৰ ল'ৰা ছ যি, কিবা-কিবি খেলা ধূলাত অ'! আৰু কিছুমান পঢ়াম। এনেকুৱা টিউচন কৰাটোৱে পাবি চবে আমাৰ যিমান মা মাষ্টাৰ আছে গাঁৱত ল'ৰা ছোৱালী শিক্ষিত। এই আমাৰ এল পি স্কুল বিলাকৰ উম! ল'ৰা ছোৱালী বিলাকক মাগিমে ভি শিকাম আৰু সেনেকাই আৰু একমাহ এটা এক্টিভিটি কৰিম, প্লেন কৰিম মানে শনিবাৰে।
উম! ঠিক আছে। ভাল কথা! এনকে যদি হয় এনেকে
উম, উম, অ'! এনেক আৰু কি মই ক'ব পৰা নাই ইমান। উম, মই কালি অলপ বহিছিলোঁ ক্লাবত ফোন কৰাতেঁ। তাৰপিছত নাম চাম লিখলো কি কি হ'ব। আছে এতিয়া। ফাৰ্ষ্টত হ'ব ইয়গা। তাৰপিছত আৰ্ট এণ্ড ড্ৰয়িং, উম! আৰ্ট এণ্ড ড্ৰয়িং ফিজিকেল এক্টিভিটি তিল স্পৰ্ট, স্পট আৰু এক্সাৰচাইজ ৰেগুলাৰ, মই ক্লাছ মানে, এনে, কিছুমান যায় নাজানে দুৰ্বল। উৰ্ণীটোত কিবা হত ইংলিছত আমাৰ গাঁৱৰ পৰাই চবে যে, শিক্ষিত মাষ্টাৰ আছে। আমি আছোঁ শিকাম। তাৰপিছত স্পৰ্ট আছে। আৰু তাৰপিছত, কি আছিল? পিছত লা কম্পিটিশ্যন দিম। এটা ড্ৰয়িং কম্পিটিচন স্পৰ্টৰ এস্পিচিয়াল কুইজ
উম, হয়, হয়! কুইজও দিব লাগিব।
সনেকে আৰু ত' উম এতিয়া মানে, আমাৰ চামাৰ ভেকেচনত প্লেন এটা বনাম। এতিয়া
ভালে, প্লেনিংটো ভাল আছে।
উম! গ্ৰ গ্ৰ আৰু ৰাইজৰো যেন ভাল হয় কমিউনিটি। আমাৰ তাতে তাতে, বেছিকে ফকাচ দিব দিছে। কমিউনিটিৰ ওপৰত কাম কৰাৰ ওপৰত
উম কমিউটি মিলি এনে কাম কৰে সেইটোৱে
উম আমি যাতে আমিতো ধৰ সৰু এ কিবা তাৰ পৰা গছিল যাৰ যাৰ মানে বেলেগৰ পৰা আহিছিল তাপা মাজুলী ধেমাজি লখিমপুৰ এদি ককৰাঝাৰ ডাঙৰ ডাঙৰ লাইবেৰী আছে তাহাত ম তাহ নাইছে আমি চব চেসৰুকিজানি হৰু তাতে লাইব্ৰেৰী প্ৰথম আৰু নতুন আমাৰতো ডাঙ ডাঙ লাইবেৰ আছে এখনৰ পৰা এক্সপিৰেঞ্ছ লোক এনেকে কি কৰছে
অ লাইব্ৰেৰীত মানে আমি কেনেকে ধৰ নিজকে ডেভলপ কৰিব পাৰো হা মানসিক বিকাশটো আমি কেনেক কৰিব পাৰো সেইবিলাকৰ বিষয়ে কিছুমান কিতাপ লাগে মানে উম উম তেনেকুৱা টাইপো কিতাপ লাগে যেনে সৰু সৰু ল'ৰা ছোৱালীয়ে অলপ পঢ়া হওক বা যি আমি ডিগ্ৰী পাছঁ কৰা লৰাবই নে কি কি পঢ়িলে ভাল হ'ব মানে কি পঢ়িলে আমাৰ মানে মানসিক বিকাশতটো হ'ব যেতিয়া আমি কিবা কৰিব পাৰো মাজত সেইটো সেইটো অলপ সেনেকা কেতিয়াবা তাপ লাগে অলপ মানে কিতাপবিলাক পঢ়ি মানে অলপ লাগে অপেন মাইণ্ডেড হওক মানে অলপ
উম
সেনেকুৱা টাইপৰ
সেইটোৱে শিকলোও তাৰ পৰা বহুত কি ভাল লাগিছে কৰি তিনদিন আছে
হয় হয় আৰু কিছুমান কিতাপ এনেকুৱা থাকে কিছ কিছ কিছুমান ধৰক কৰ্মৰ বিষয়কিছুমান বেলেগ বেলেগ কৰ্মৰ বিষয়ে তিবিতো থাকে ধৰ কিছুমান বেলেগ বেলেগ স্পিচেল বুক থাকে ন কিছুমান যে এইটো কামৰ বিষয়ে থাকে কামটো কেনেকৈ কৰে? ষ্টাৰ্টিং কি? বেছি - বেছি বস্তুবিলা জনে কোৰোচেতটো শিকাই আছে আমাক হা। ই ইটোৰো টো বেছি এটা নিয়ম আছে না। এইটোক অমুক কৰচ বুলি কয়। এইটো অমুক কই ষ্টাৰ্টিং কেনেকে কৰে ভাগ- ভাগ থাকে না ইগিলা। সিলা ত' অলপ কিতাপত থুল-মূল কৈ দিয়া থাকে। থাকব পাৰে কিছু কিছুমান কিতাপত হয় ন নহয়? হয়। কিছুমান আ সমাজতো বহুত মানুহে বেলেগ বেলেগ ধৰণৰ কৰ্ম কৰে। সেইবিলাকৰো কিছুমান কামৰো কিছুমান কিতাপতো থাকে অলপ। ইনফৰৰ্মেশ্যনটো থাকে, জ্ঞানটো থাকে। সেইটো পালেহে অলপ চলি গিলা মানে গম পাব না। আমি আমিতো বহুত কামৰ বিষয়ে নাজানো এ গমে নাপাং কি চলি থাকে দুনিয়াত কি-কি কাম চলি আছে।
উম।
ত কিতাপত যদি সেই য ইম্পৰ্টেট ইম্পৰ্টেণ্ট কিতাপবিলাক যিবিলাক কিতাপিলাক পঢ়িলে যাতে আমাক আমাক খাটাব পাৰে মানে সেই জ্ঞানটো মানে মানে লাই সৎকামত খাটাব পাৰে জীৱনত। সেনেকুৱা টাইপ থাকে আৰু ভালে মন মতে উম। মই ভাবো তেতিয়া-তেতিয়া মানে প পঢ়িবই আহিব ন তেতিয়া মানে যেতিয়া ইন্তেৰেছ দিম। পঢ়বো না চলিগিলা আৰু যদি এনে যদি কিবা সাধু কথাকে আনব লাগে, ইণ্টাৰেষ্টত পঢ়ব। কিন্তু যেতিয়া ডিগ্ৰী পাছঁ পাছ কৰচ বা কি কৰিছ তেতিয়া যদি অলপ ইম্পৰ্টেট টাইপ কাম কি কিপ থাকে অৰিয়ামেজ। এতিয়া, এতিয়া ইণ্টাৰেষ্ট দি পঢ়ব অ।
উম।
টো এনে ব্ৰেক কেইটা থাকিল কাৰণে এই নপঢ়ো দে, এতিয়া পঢ়বা মন নাই। কিবা বেলেগ টেনচনত আছোঁ, সেনেকোৱা টাইপৰ হয় না।
উম।
সেইটোৱে মানে, তেতিয়া মানে